দি অলপ ঘৰ ওপৰত কথা পাতো দিয়া।
হয়
হয় তুমি কেনে ধৰৰ ঘৰ মানে বেছি ভাল পোৱা, থাকি কেনে? আৰু মানে এনেকুৱা কেনেকুৱা ঘৰ ভাল পোৱা তুমি?
হয় মই মই বেছিকে ত অসম টাইপৰ ঘৰে ভাল পাওঁ। যিহেতু মানে ফ্লেট বোৰো ভাল লাগে। এনে ফ্লেট বোৰ ইমান মানে ভাল নালাগে মোক, এনে অসম টাইপৰে ভাল লাগে। আৰু তোমাক?
হয় মোকো অসম টাইপৰে ঘৰ ভাল লাগে। লেকিন মানে থাৰ্ড ফ্ল'ৰ মানে থাৰ্ড ফ্ল'ৰ মোকো ভাল মানে যেনেক ফাৰ্ষ্ট ফ্ল'ৰছেকেণ্ড ফ্ল'ৰ থাৰ্ড ফ্ল'ৰ লকে মোক ভাল লাগে বেছি মানে বেছি আৰু ফ্লেটটো মানে ভাল নালাগে । আৰু আছাম টাইপ ঘৰ হ'লে মানে বহুত ভাল হয় ন, নিজৰ কাৰণে বহুত ভাল হয়। মানে থাকিবলে বহত ভাল লাগে এনেকুৱা ঘৰৰ। আৰু তুমি মানে যেনেকুৱা কি আছাম টাইপৰ ঘৰ ভাল পোৱা ক'লা নে ত আছাম টাইপৰ ঘৰত তুমি কেনেকুৱা ধৰণৰ ডিজাইন বনাব পাৰা কেনেকুৱা ধৰণৰ মানে তুমি অ ঘৰৰ কালাৰ কৰিব পাৰা ক'বানে অলপ?
হয় আসাম টাইপ ৰ ঘৰত মই সেইটোয়ে ভাবোঁ যে, মই এটা গ্ৰীণ কালাৰ কৰিব বিচাৰো । মই ম‌ই মানে বেলেগ বেলেগ ৰোমত বেলেগে বেলেগে কালাৰ কৰিব বিচাৰো। অ আৰু এনে মানে মানে ভালকে সজালেতো এনে ঘৰৰ মানে চোতালত ভালকে মানে, কাষতে ফুল গছ গছনিবোৰ তাপত লগালে সেইটো বোৰ ভাল লাগে ঘৰৰ শ দিয়ে।
হয় বৰ ভাল লাগে হয় ঠিকে কলা তুমি হয় মোকো বৰ ভাল ল মই মানে বেছিভাগ কালাৰটো মই মানে অ লাইট ব্লু মই বৰ ভাল পাওঁ, লাইট ব্লু আৰু হোৱাইট, এণ্ ৰেড। মানে ঘৰ মানে ঘৰত কালাৰ কৰি কিনে বেছি ভাল লাগে ব্লু আৰু মানে, ৰেড আৰু হাইট ৰেড আৰু হোৱাইটটো মানে বেছি মানে আকৰ্ষিত কালাৰ হয় ন মই ডাইৰেক্টলি মানে ৰেড আৰু হোৱাইট টো চাবাচোন ম বহুত ভাল লাগে চাই কিনে। হয় আৰু ত তুমি মানে অ এনে জানানে মানে এটা ঘৰ বনাবৰ কাৰণে আমাৰ কিমান বাজেট, লাগিব?
হয় এটা সৰু ঘৰ বনাবৰ কাৰণটো বেছি বাজত নালাগে। মানে এনে লাগিব চাগে আ উম, পাঁচ ছয় লাখ মান লাগিব মোৰ মতে মই ইমান একজেক্টলি মই নাজানো। মোৰ মতে পাঁচ ছয় লাখ লাগিব। আৰু এনে এটা ফ্লেট বনাবৰ এনে টো লাগিব চাগে আ টুৱেন্টি লাখ মান লাগিব ছাগে। আৰু তোমাৰ মতে তুমি কি কব বিচাৰা?
হয়, মানে এনেকুৱাতো মই এনেকুৱা ঘৰ বনাইছিলো মানে আমাৰ গাঁৱত যেতিয়া ঘৰ হৈ ঘৰ বনাইছিলে ন, সেইটো সময়ত আমাৰ মানে বহুত পইচা লাগি গৈছে মানে এনেকুৱাকে, এইটো নহয় যে ফাইভ লেক্স টো ফাই লেক্স, ছিক্স লেক্স দি নহয় এটা ঘৰ মানে, আৰু মানে, আমি যিটো ঘৰ বনাব গেলে এটা দুটা তি নহয় ন ঘৰ। পাঁচ ছয়টা ৰুম লাগিব‌ই আমাক। মানে যিহেতু মানে গেষ্ট ৰুমো লাগিব আমাৰ মানে আলহীবোৰ অহাৰ কাৰণে ৰুম এটা লাগিব। আৰু নিজৰ মানে এটা থকা ৰুম লাগিব বেলেগ যিমান ফেমিলি থাকিব সিহঁতৰ কাৰণে এটা এটা ৰুম লাগিব ন, যিমান মেম্বাৰ্চ বোৰ আছে, ত সিহঁতৰ কাৰণে ঘৰ বনালে আমাক ফিফটিন লেক্স বোৰ লাগি যাব। তে সেইটো কাৰণে মানে এটা ঘৰ বনালে কিটচেন ৰুমো লাগিব। এনেকুৱা বহুত মন্দিৰৰ মন্দিৰৰ মন্দিৰৰ কাৰণেও এটা ৰুম বনাব লাগিব বহুত ধৰণে মানে ঘৰ বনালেহে মানে আমাৰ ণে হ'ব । এতিয়া ফিফটিন লেক্স মান হয় । আৰু তুমি মানে এনেকুৱা ঘৰত মানে কি কি বস্তু দি সজাব বিচাৰিছা মান তুমি যেতিয়া ঘৰ এটা বনাব ন সেইটো সময়ত কি কি ঘৰত মানে বস্তুবোৰ সজাই কেনে বেছি ভাল পোৱা বস্তু কবা নে অলপ?
হয়, মোৰ মতে মোৰ মইতো ফুলৰে ঘৰ সজাব বৰ ভাল পাওঁ। ফুলেৰে ধুনীয়া ধুনীয়া ফুল কালাৰিং ফুলবোৰে ঘৰবোৰ সজোৱালে ভাল লাগে। সজালে এইটো বুত মানে বত শ' দিয়ে ভালো লাগে আৰু কালাৰো ডিফাৰেণ্ট ডিফাৰেণ্ট, কালাৰ হ'ব লাগে, ডিফেন্ট ডিফেন্ট ৰুমত বেলেগ বেলেগ কাল কালাৰ হলে ভাল লাগে।
হয় ঠিকে কৈছা তুমি, কালাৰটো হলে বেছি ফুলবোৰ হ'লে মানে বেছি ভাল লাগে ৰুমত।
হয় আৰু তুমি তোমাৰ মতে তুমি কি বিচাৰা তোমাৰ ঘৰত তুমি কেনেকুৱা কালাৰ আৰু কেনেকুৱা ফুলেৰে সজাব মানে এইটো তোমাৰ আছে নে সপোন?
হয়, মই ঘৰত মানে বহুত ধৰণৰ এনেকুৱা পেইণ্টিং বোৰ থাকে ন, বহুত ধৰণৰ মানে আৰ্টিষ্ট বোৰ পেইণ্টিং বোৰ কৰি থৈ দিয়ে ন, সেইটো পেইণ্টিঙ দি মানে ৱালত সজাব মোৰ বহুত মানে আশা আছে বহুত ভাল লাগে আৰু পেইণ্টিং এদি সজাই ঘৰ আৰু মানে ফুল তুমি যি কলা ফুলবোৰ লগাই, অ মোৰ ফুলবোৰ লগাই মানে কাষত মানে যেনেকুৱা এ মানে এইটো হয় ন বাল্কনি যি থাকে ন বা বাল্কনিৰ সময়ত মানে সেইটোত তাৰ মানে ফুলবোৰ বহুত ধৰণৰ ফুল, মানি প্লানট এনেকা লগাব বহুত ভাল মানে ইচ্ছা আছে আৰু যেনেকুৱা মই যেতিয়া ঘৰ বনাম ন সেনেকুৱা বাল্কনিতে থম, যিহেতু মানে এটা শ লাগে ন, মানে মানুহ যেতিয়া আহিব মানে বাল মানে প্ৰথমত বাল্কনি চাই কেনে সিহঁতক ভাল লাগিব, মানে বহুত ধুনীয়া-ধুনীয়া মানে ফুলৰ টাবোৰ থাকিব আৰু বহুত ধৰণে ফুল লগাই কেনে মানে সজা গ খুব দূৰে যাব ঘৰত আৰু ৰুমৰ ভিতৰত যত মই মানে যেনেকুৱা পেইণ্টিং কলো ন, পেইণ্টিংদি মানে পেইণ্টিং এটা সেটো পষ্ট আনি কিনে লগাম আৰু মানে বহুত ধৰণৰ যেনেকুৱা বস্তু থাকে না বহুত ধুনীয়া-ধুনীয়া আজিকালি আৰ্টিষ্ট যেনেকা বনাইছে কাঠৰ বস্তু মানে যেনেকুৱা হল জাপি, সৰু-সৰু জাপি যি থাকে নহয় সেইটো সৰু-সৰু জাপি দিয়ে মানে ঘৰ সজাই বৰ বৰ ভাল লাগে, মানে বহুতত দেখা পাইছে ন সেইটো কাৰণে মোক মানে, মানে চাই কেনে ভাল লাগিলে, তে মই মানে যেতিয়া ঘৰ বনাম ন সৰু-সৰু জাপি দি আৰু মানে বহুত ধৰণে মানে বাহেদি বনোৱা বস্তুবোৰ থাকে থাকে ন বহুত চৌ উঠে মানে ৰুমটোত সেইটো দি সজাম আৰু তুমি কি বিচাৰা মানে এনেকুৱা তুমিতো কলা নহয় ফুলে দি সজাম বুলি কেনে হয় নে নহয়? আৰু তুমি যেনেকুৱা তুমি এটা, তুমি এতিয়া ঘৰ মানে তুমি এটা মানে কোন জেগাত যে কেনেকুৱাকে ৰুম মানে বিচাৰিছা মানে তেনো আ মানে চিটিত বিচিৰি আছা ঘৰ বনাব, মানে ইচ্ছা আছে ন, টাউন মানে গাঁৱত ঘৰ বনাব ইচ্ছা আছে তোমাৰ?
হয় মো মোৰতো গাঁৱতে বনাব ইচ্ছা আছে, গাঁৱত বৰ ভাল পৰিৱেশ আছে। তাতে আৰু এনেই ত গাঁৱত বৰ ভালে হয় এনে সুবিধাও আছে গাঁৱত, অ এনেতো গাঁৱতে ঘৰ বনাব বিচাৰো এনে আৰু ফিউচাৰত বহুত ডেভলপমেন্ট হৈ আছে। হৈছে ন, তেতিয়া চাও তেতিয়া গাঁও ডেভলপ হৈ যাব তেতিয়া মানে এইটো চিটিয়ে হৈ যাব গাঁও সেইকাৰণে গাঁওতে মই বনাব বিচাৰো আৰু তুমি
হয়-হয় তুমি ঠিকে ক'লা গাঁৱৰ পৰিৱেশতো বৰ ভাল আছে, মইও গাঁৱতে ঘৰ ব ঘৰ বনাব বিচাৰিছো যিহেতু মানে অ চিটিত আমিতো এটা থাকিব কাৰণে এটা ঠাই আছে ন, যেতিয়া আমি নিজৰ ঠাইত বনাম তটো ঘৰ এটা সেইটো ঠাইতো মোৰ নিজৰ হৈ যাব। সেইটোত কাৰ হেৰি নহয় ন এতিয়া চিটিত আছো আমি যেতিয়া-যেতিয়া লৈ আছো তেতিয়া লৈকে হয় ন, এতিয়া চিটিত আমি ইনকাম কৰিব কাৰণে আছো আৰু যেতিয়া মই যেতিয়া গাঁৱত ঘৰ বনাম গাঁৱৰ পৰিবেশটো বৰ ভাল আছে, মানে বৰ শান্তি লাগে ঘৰবোৰ চাই কেনে আৰু এতিয়া মানে এনেকুৱা বহুত ডেভেলপ হৈছে গাঁৱৰ মানুহবোৰ মানে বৰ ভাল লাগে আৰু সিহঁতক চাই কেনে ন আৰু মানে যেনেকুৱাকে তুমি টো তুমি ক'লা মানে গাঁৱৰ পৰিৱেশতটো বহুত ভাল হয় নে নহয়, এ গাঁৱৰ মানুহবোৰো ভাল, গাঁৱত থাকিলে মানে নিজৰ-নিজৰ লাগে আৰু ন, তুমি মানে কৰ'বাত পথাৰত যাবা পথাৰতো গ'লে মানে বহুত মানে গছ লগাই যেনেকুৱা মাকৈৰ গছ লগাই বহুতে মাকৈ চিনি কেনে খাব পাৰা মানে বহুত ভাল লাগে আৰু, আৰু চিটিত মানে চিটিতো এনে ধৰণৰ গছ পথাৰতো দেখা নাই মই ন, মানে যেনেকুৱা গছ মানে পথাৰ বোৰ এনেকুৱা নাথাকে যেনে মানে গাঁৱতে থাকে ন পথাৰবোৰ চাই কেনে পথাৰৰ মানে যেনেকুৱা মানে বতাহ পায় মানে বহুতে শান্তি লাগে আৰু হয়।
হয়, তোমাৰ মতে তোমাৰ মতে আগৰ দিনাৰ ঘৰ বোৰ যিহেতু আছিল আৰু আজিৰ দিনত যি যোনটো ঘৰ বোৰ আছে, সেইটো মানে তুমি পাৰ্থক্য ক'ব পাৰিবানে?
হয়, মানে আগৰ দিনৰ ঘৰতোতো ম বহুতে খেৰে দি বনাইছিলে, বহুত মাটি দি বনাইছিলে আৰু আজিকালিতো মানে বেছিভাগতো অ চিটিতটো মানে এইটোয়ে হ'ল ন যি মানে চিমেট বালু দি বনাই ঘৰবোৰ এতিয়া মানে গাঁৱতো বহুত মানে চেঞ্জ হৈছে আগৰ ঘৰ বোৰ আছিলে যেনেকুৱা কিছুমানে এতিয়াও মই চিটিতো মানে বহুতো ঘৰ দেখা পালো মই বেহা দি বনোৱা ঘৰ বোৰ আছে, মানে আগতে আছিলে মানে এতিয়া বৰ্তমান নাই আৰু গাঁৱতো, গাঁৱতো মানে এতিয়াও বহুত কম মানে বহুত কম-কম জেগাত আছে যি মাটিৰে ঘৰ বনোৱা আছে। মানে এনেকুৱা বহুতে ডেভলপ হৈছে ন, আজিকালি গাঁৱতো বহুত মানে বহুতে ধৰণৰ ঘৰ মানে বিল্ডিং বনাই আছে বহুতে আৰু মানে বহুত বহুতে ভাল হৈছে আৰু তোমাৰ তোমাৰ হিচাপে কোনটো ঘৰ ভাল মানে পকি ঘৰ ভাল নহয় মানে খেৰেদি বনোৱা ঘৰ ভাল আছে এনে কোনটো ঘৰ তোমাক ভাল লাগে?
হয়, এনেতো অ মোকতো পকাৰ ঘৰে ভাল লাগে মানে এনে খেৰ দি বনোৱা ঘৰটো মানে বহুত কষ্টও পাইছিলে মানুহবোৰে আগতে আগৰ দিনত, আজি-আজিও আছে বহুত জাগা তেনেকুৱা বহুত এনেকুৱা গাওবোৰ আছে, যত মানে দুখীয়া মানুহ বোৰ আছে, তেহতৰ ঘৰ তাহতৰ ঘৰ মানে বহুত খেৰিৰে আছে খেৰি ঘৰ, বেৰাৰ ঘৰবোৰ আছে। তাহতে বহুত মানে কষ্টত আছে আমিয়ে জানো। আমাৰ এনেকুৱা ঘৰ আছে বুলি, আমি বেলেগৰতো এইটো কৰিব নোৱাৰিম। ন, তাহাঁতেই বুজি পাই তাহাঁতৰ কষ্ট দুখীয়া মানুহবোৰে বহুত কষ্ট পাইছে। সেই কাৰণে মই পাকি ঘৰে আৰু যে ভাল হয় বুলি।
হয়, ঠিকে কলা তুমি, কিন্তু মানে এইটোও হয় ন মানে যিহেতু আগৰ ঘৰটো যি আছিল নহয় সেইটো ঘৰত মানে বেলেগে এটা মানে শান্তি আছিলে ন। আজিকালি যি এতিয়া তুমি যি ক'লা এটা পকী ঘৰ বনোৱা তোমাৰ ভাল বুলি হয়ে ন লেকিন পকী ঘৰটো মানে ইমান। ভাল নহয় যিহেটো আমাৰ মানে অক্সিজেন টো মানে ভালো পোৱা নাযায় এটা বন্ধ হৈ থাকে ন ৰুম। তু তুমি চাবা মানে। তুমি যেতিয়া ক বাহিৰত ওলাই যোৱা ঘৰৰ পৰা তে ঘৰত মানে কেনেকুৱা ধৰণৰ গেছ ভৰ্তি হৈ যায় হয় নে নহয়। সেনেকুৱাতো খেৰৰ ঘৰ মা। তিৰে ঘৰ ম। গেছতটো নহয় সেইটো কাৰণে মানে আগৰ দিনৰ মানুহৰ কাৰণে মানে বহুতে ভাল আছিল তৰ স্বাস্থ্য বহুত ভাল থাকিছিলে? এনেকুৱা পকী ঘৰ মানে। তোমাৰ পকী ঘৰত যিমান মানে বেয়া হয় ন আমাৰ কাৰণে বহুত মানে আমাৰ মানে এতিয়া জেনেৰেচন চেঞ্জ হৈছে বহুতে ডেভলপ হৈছে সেইটো কাৰণে আমাক। পকী ঘৰ মানে লাগে মানে বহুতক দেখা পাও যে তাহাঁতৰ ঘৰ পকী আছে মোৰো ঘৰ পকী হ'ব লাগে হয় নে নহয় কিন্তু তুমি এইটো ভাবিবা যে পকী ঘৰটো মানে ইমান ভাল নহয় মানে বাহিৰৰ ঘৰ যেনে খেৰেদি বনোৱা ঘৰ থাকে ন সেইটো ঘৰটো মানে বেলেগে এটা মানে মান বেলেগ। সুন্দৰতা থাকে সিহঁতৰ ঘৰতো তাৰমানে সিহঁতেও বহুত শান্তি পায় কিন্তু আজিকালি সবে মানে পকি ঘৰ বনাই আছে তে পকি ঘৰটো ইমান মানে ইমানো ভাল নহয় কিন্তু ডেভলপ হ'ব লাগিব মানুহঁতক চাই আমিও ডেভেলপ হ'ব লাগিব কিন্তু ম যেনেকুৱাকে আগৰ ঘৰ আছিল ন সেইটো ঘৰ বহুতে মানে শান্তি। আছে আৰু বহুত ভাল লগা ঘৰ আছিলে বহুতে মানে বেমাৰ হৈছিলে ন আগত ম আজিকালি বহুতে বেমাৰ হয় ঘৰৰ কাৰণে বেমাৰ হয়। সেইটো কাৰণে মানে ঘৰত। টো মানে হেৰি হয় আৰু।
হয় আৰু এনে ফ্লেট। বিষয়ে কিবা কব পাৰি পাৰিবানে তুমি।
হয় তুমি কি ক'লা ঘৰৰ বিষয়ে অ ফ্লেটটো মানে ফ্লেট ভালে হয় মানে ফ্লেট এটা বনালে মানে ইমানো বেয়া নহয় যিটো এটা ফ্লেট বনাবা বহুত মানুহ থাকিব পাৰিব ন মানে তুমি এটা যি ঠাইত ল'বা তাতে তুমি ফ্ বনাই কেনে তুমি কিবাই ল'ব। হোৱা ন তে মানে এইটো বহুত ভাল হয় মানে ৰুম বেছি মানে ৰুম বেচি হয় যায় ত তুমি ভাঢ়া দিব পাৰিব ৰেণ্টত মানে ইনকমো কৰিব পৰিবা বহুতে যাৰ ইনকম কৰিব আশা আছে সিহঁতে ইনকম কৰিব পাৰে সিহঁত ৰুমো ভাল আছে আসাম টাইপৰ ৰুমত ভাল লাগে আৰু।
হয় ঠিকেই ক'লা তুমি।
ঠিকে আছে দিয়া থেংক ইউ।
অ ঠিক আছে দিয়া থেংক ইউ।